হেল্ল'
অ ভাল নে
শুনিছানে তুমি ভালকে অ ভাল ভাল তোমাৰ ভালনে?
মই ভালছা অ জ ভূমিকম্প আহি অনুভৱ কৰিলোনে
অ মই গম পাইছো একদম মই পঢ়ি আছিলো তেতিয়া হঠাৎ বিচনা খন কপি উঠিলে যে তেতিয়া ভাবিলো কি হল কি কি হৈছে জানো
অ অঁ মোৰ একেই অনুভৱ হ'ল প্ৰথমে ভাবিছিলোঁ যে মোৰ মাথা ঘূ ঘূৰি আছে বুলি পিছ পিছতকৈহে গম পাইছোঁ নহয় ভূমি কমকৈয়ে দিছে
অ তাকেই মোৰো মোবাইলত যেতিয়া নটিফিকেশ্যন বাজি উঠিলে তেতিয়াহে মই গম প পালে ভূমিকম্পে আহিছিলে বুলি
তাকেই পিছে ভূমিকম্প বুলি কি বুজা
আহ ভূমিকম্প মানে পৃথিৱীৰ ভিতৰত হঠাৎ উৰ্জাৰ মুক্তি হোৱাৰ কাৰণে মাটি কঁপি উঠা
অ এইটো কিয় হয়
মানে পৃথিৱীৰ উপৰিভাগ বিভিন্ন টেক্টনিক ক্লটত ভাগ কৰা আছে আমিতো পঢ়ি পঢ়িয়ে আহিছো সৰুতেই এইবোৰ ত এই প্লেট বোৰ যেতিয়া মানে লৰা চৰা কৰে বা এখন প্লেটে আন এখন প্লেটৰ লগত যদি খুন্দা খাই যায় তেতিয়া ঘহনি খায় ঘহনি খালে এতিয়া ভূমিকম্পৰ সৃষ্টি হয়।
অ আচ্ছা আচ্ছা বুজি পাইছো মই মানে মাটিৰ তলত ডাঙৰ পৰিৱৰ্তন হয়।
অ হয় কেতিয়াবা মানে প্লেট এখনৰ তলত এখন পৰিৱেশ কৰে বা কেতিয়াবা এখনৰ লগত এখন খুন্দা খাই যায় ঘহনি খাই যায় তেনেকে যেনেকে আমাৰ আহ হিমালয় খন আহ হৈছিলে গঢ়ি উঠিছিল হিমালয় খন তেনেকুৱা যেতিয়া খহনি খায় তেনেকে তেতিয়াই ভূমিকম্পৰ সৃষ্টি হয়।
আচ্ছা বুজি পাইছোঁ এই ভূমিকম্পৰ কেন্দ্ৰ ক'ত থাকে বাৰু
আহ মাটিৰ ভিতৰত যিখন জেগাত উৰ্জা মুক্তি হয়। তাক হাইপ' চেন্টাৰ বা ফকাচ বুলি কয় তাৰ ওপৰত মাটিৰ ওপৰৰ বিন্দু টোক এপি চেণ্টাৰ বুলি কোৱা হয়
এপি চেণ্টাৰত মানে মানে বহুত বেছিকে মানে হেৰি হৈ যায় ন মানে অ অলপ- অ বৰবাদ হৈ যায় মানে এৰিয়াাতটো।
অ হয় হয় এপি চেণ্টাৰ একদম সাধাৰণতে যোনবোৰ আশে -পাশে যোনবোৰ তোমাৰ টাউন থাকে বা মানুহ থাকে। তেওঁলোকৰ বহুত ধ্বংস হয়। বহুত বস্তু হয়।
উ ঠিক কৈছা ঠিক কৈছা। ভূমিকম্পৰ, জোৰ কিনে জো মানে কেনেকুৱা তোমাৰ লাগে মানে কিমান জোৰত মানে। জোৰটো কেনে জনা যায়।
আচ্ছা মানে কেনেকে গম পাই আমাৰ ভূমিকম্প, কেনেকে যো- সেই বুলি সুধিছা চাগে নহয় জানো আহ হিখটিষ্ট স্কেল, বা মমেন্ত মেগনিটিউড স্কেলৰ, মাধ্যমেৰে মপা হয় এইটো বস্তু।
অ আচ্ছা -আচ্ছা যদি মেগনিটিউড বাঢ়ে। মানে নুকচানো বাঢ়ি যায় হয়। নে
অ হয় হয় যিমান মেগনিটিউড বেছি হয়। সিমানেই উৰ্জা বেছি মুক্ত হয়। আৰু সিমানেই ধ্বংসৰো বেছি সৃষ্টি হয়।
অ আচ্ছা- আচ্ছা অসমত ভূমিকম্প, প্ৰায়ে কিয় হয়?
মানে অসমত ভূমিকম্প, প্ৰধান এলেকাত অৱস্থিত মানে ভূমিকম্প, য'ত হয় অসম আমাৰ তাতে অৱস্থিত হয়। ত ভাৰতৰ, প্লেট আৰু ই ইউৰেছিয়ান, প্লেট যোনখন আছে। তাৰে তাৰে যোনটো মেইন এপিচেন তাৰ পৰে আমাৰ ভাৰতবৰ্ষতে, পৰা হয় এতিয়া আমাৰ অসমৰ নৰ্থ ইষ্ট, বিভাগত পৰা হয় নৰ্থ ইষ্ট ৰিজনত আৰু সেইবাবে -সেইবাবে সম্ভাৱনা বেছি ভূমিকম্পৰ,
মোৰ দেউতাও, মানে- নাইনটিন ফিফটি ক যোনাখন যোনটো ডাঙৰ ভূমি কম্পৰ, কথা কৈয়ে থাকে!
অ' হয় নেকি! নাইনটিন ফিফটি চালত যোনটো হৈছিলে মানে সেইটো! অ' বছৰত যোনটো অসম অৰুণাচল, অঞ্চলত এক ডাঙৰ ভূমিকম্প হৈছিলে?
অ' ভূমিকম্পৰ কাৰণে কি কি ক্ষতি হ'ব পাৰে বাৰু?
অ'ঘৰ, বাৰী ভাঙি যাব পাৰে! তাৰপিছত ৰাস্তা, পদূলি ভাঙি যায়? তাৰ পিছত গছ -গছনিৰ, ক্ষতি হয়। আমাৰ পশু, বোৰৰ ক্ষতি। ক্ষতি হয়। মানুহৰটো ক্ষতি হয়েই।
অহ, স্কুলত ভূমিকম্প, ড্ৰিল কৰি পাইছানে।
মই পাইছো। তুমি পাইছানে।
ময়ো পাইছো দেই। কিন্তু এইবোৰ কিয় কৰা কৰায় বাৰু।
অহ, ভূমিকম্প, যাতে আহিলে আমি আগতে মানে প্ৰস্তুতি কৰিব পাৰো। ভূমিকম্পত আহিলে আমি কত কি কৰিব লাগে সেইবাবে ভূমিকম্প ড্ৰিল কৰোৱা হয়। স্কুলবোৰত শিশুবোৰক।
অহ বুজিছো, বুজিছো এইটো কি কয় তোমাৰ। ভূমিকম্প মানে তোমাৰ। অহ, কেতিয়াবা সৰুতে মানে কৰবাত। শুনো যে ভূমিকম্পৰ, পিছত ভূমিস্খলনও, হয়।
অ, হয়, হয়। ভূমিস্খলনো হয় ভূমিকম্পৰ লগতে। যদি পাহাৰীয়া অঞ্চলত বিশেষকৈ বৰষুণো দি থাকে ভূমিকম্পও হয়। তেতিয়া ভূমিস্খলনৰ মানে আ। হেৰিটো বাঢ়ি যায়। পাৰ্চেন্টেজ হাৰটো বাঢ়ি যায়, তাতে হোৱাৰ
অ, ভূমিকম্প আহিলে আমি কি কৰিব লাগে পিছে।
অ, ভূমিকম্প আহিলে আমি আ ডাঙৰ। অ ৱাল বা ৱালৰ চাইডত আমি গৈ ৰখিব লাগে যাতে আমাৰ মূৰত একো। পৰি নাযায় যোনটো মানে। বৃহৎ আকাৰৰ যোনটো আমাক ধৰি ৰাখিব পাৰে ওপৰ পা কিবা ভাঙি পৰিলে তেনেকুৱা আকাৰৰ। তলত গৈ পেলাই আমি ৰেষ্ট জিৰণি ল'ব লাগে, লুকাই থাকিব লাগে। আৰু লিফ্ট ব্যৱহাৰ কৰিব নালাগে।
অ আচ্ছা, আচ্ছা বুজিছোঁ।
তোমাৰ কি কয় ভূমিকম্পৰ সময়ত লিফ্টটো ব্যৱহাৰ কৰাটো মানে। আ মানে ডেইঞ্জাৰছ।
অ হয়, হয়। অতিকৈ হানিকাৰক। হয় এইটো, আৰু বাহিৰত থাকিলে কি কি কৰিব লাগে ভূমিকম্প হলে?
বাহিৰত থাকিলে, বাহিৰত থাকিলে সেইয়া খোলা জেগা অ মানে। খোলা জেগালৈ যেনেকে প্লেগ্ৰাউণ্ড হওক বা। অ ৰাস্তাত ওলাই যাব লাগে বিল্ডিং বা। এইবোৰ ইলেক্ট্ৰিক পষ্টবোৰ যে থাকে সেইবোৰ মানে ডাঙৰ সেইবোৰ অকমান অলপ দূৰত যাব লাগে কাৰণ আ মানে সেইবোৰতোতো অ ভয়ানক হয় যদি সেইটো। পৰি যায় মানুহৰ ওপৰত সেইকাৰণে আমি খোলা। জেগালৈ যাব লাগে, আৰু ডাঙৰ গছৰ পৰা দূৰত থাকিব লাগে আৰু।
অ এইবোৰ তাৰমানে ডাইজেচৰ মেনেজমেট চৰি ডিজেষ্টাৰ মেনেজমেন্টত ভূমিকা হয় ন?
অ, অ। অ অ ঠিক কৈছা, ঠিক কৈছা, এইবোৰ ডিজাষ্টাৰ মেনেজমেণ্টে মানুহক প্ৰস্তুত। কৰি ৰাখে আৰু। দুৰ্যোগৰ পিছত মানে আসাহাৰ্য্যও কৰে।
অ অ যেতিয়া ইমাৰ্জেঞ্চি হয় ইমাৰজেঞ্চিত কি কি থাকিব লাগে? ইমাৰ্জেঞ্চি কিটটোত কি কি থাকিব লাগে?
অঁ এমাৰজেঞ্চি কিটত? এমাৰজিক এমাৰজেঞ্চি কিটত তোমাৰ পানী থাকিব লাগে। আৰু শুকান খোৱা, আৰু টৰ্চ লাইট এটা বেটৰী। আৰু আমাৰ ফাৰ্ষ্ট টেড বক্স এইবোৰ বহুত আটাইতকৈ বেছি গুৰুত্ব পূৰ্ণ আৰু ডকুমেন্টচৰ কপিবোৰো থাকিব লাগে হয়।
অ অ টেকনলজিয়ে ভূমিকম্প। পূৰ্ব হ্ৰাস দিব পাৰে নেকি? বেছিকৈ আগবঢ়াই দিব পাৰি নেকি ভূমিকম্প?
অ মানে সম্পূৰ্ণ নিশ্চিতভাৱে নহয়, কিন্তু কিছুমান। দেখে মানে আৰ্লি ৱাৰ্ণিং চিষ্টেম মানে দিয়ে যেনেকে জাপানত। আছে।
অ এইটো কেনেকে কাম কৰে বাৰু?
এইবোৰ মানে চেঞ্চৰৰ মাধ্যমে।
কম্পোনী মানে-মানে ধৰি মানুহক মানে আগতেই সতৰ্কতা দিবলৈ চেষ্টা তা কৰে।
অ', ভূমিকম্প বন্ধ কৰিব পাৰি নেকি, তেনেকে হ'লে? চেন্সৰৰ যদি মাধ্যমেৰে আগতে কঁপনিটো গম পাই যায়, তে ভূমিকম্পটো বন্ধ কৰিব পাৰি নেকি?
অ', তেনেকে নোৱাৰি, ভূমিকম্প প্ৰতি-অ' প্ৰাকৃতিক ঘটনা। কিন্তু প্ৰচ-প্ৰস্তুতিত লৈ ক্ষতি কমাব পাৰি আৰু।
অ' অ', ভূমিকম্প ৰেজিষ্টেড বিল্ডিং বুলি এটা কথা শুনিছোঁ, সেইটোৰ বিষয়ে আপুনি অকমান কওঁক। কওঁকচোন, ক'ব পাৰিবনে?
অ', হয় হয়, এই ধৰণৰ বিল্ডিং বোৰ মানে বিশেষ মানে ডিজাইনত তৈয়াৰী কৰা হয়, যাতে ভূমিকম্পৰ যোনটো কঁপনি, সেইবোৰ সহ্য কৰিবলৈ পাৰে। আৰু বেছি ন-ন্য-অ' ক্ষতি নহয় বিল্ডিংটোৰ।
অ', মানে ইঞ্জিনিয়াৰিঙৰ ভূমিকাও থাকে বহুত গুৰুত্বপূৰ্ণ হয়, নহয় জানো ভূমিকম্পৰ? সময়ত।
একদম একদম, ভাল প্লেনিং আৰু ভালকেই কনষ্ট্ৰাকচন, জীৱন বচাই-বচাবলে সাহায্য কৰে।
অ', ভূমিকম্পৰ বিষয়ে জানিব বহুত দৰকাৰ বুলি মোৰ লাগে, আমাৰ চবৰে এক টো জনাটো বহুত দৰকাৰী, ডাঙৰ সৰু অ' চবেই জানিব লাগে এইটোৰ বিষয়ে, নহয় জানো?
উম, নিশ্চয় নিশ্চয় আৰু যিহেতু অসম এটা ৰেড এ ৰেড জনত পৰে, আমি-আমি-আমাৰ মানুহখিনিয়ে আৰু বেছিকৈ মানে এইবোৰ লৈ চ-চচেত হ'ব লাগে। যদি আমি যদি বেছি চচেত-অ'-চচেত তন হ'ব, হ'ম, তেতিয়াহে আমি বেছি নিৰাপদকৈ থাকিব পাৰিম।
অ', অ' সচেতন হ'লে হয়, নিৰাপদকৈ থাকিব পাৰিম। তাৰ পাছত ভুমিকম্প আহিলেও কি কি কৰিব লাগে তেতিয়াহে গম পাওঁ, আমি আগতেও কয় আৰু যেত তিয়া জনা যায় মানে, ভূমিকম্প আহিছে বুলি যদি আমি চিগনেলটো আগতে পাওঁ আগতে আমি তৈয়াৰ হৈ থাকিব পাৰিম, নহয় জানো?
উম, ঠিক কৈছা, ঠিক কৈছা, ভূমিকম্প আহিলে, অ' কি কয়, তোমাৰ কি কয়, পৰিৱৰ্তে ক'ব লাগে। মানে আমি মানে ভয় খাব নালাগে আৰু আমি নিজে মানে ভাল চে ঠাণ্ডাৰ ম নেৰে আমি মানে, আ', পদক্ষেপ ল'ব লাগে। সঠিক পদক্ষেপ ল'ব লাগে।
অ', একদম, সচেতন আৰু প্ৰস্তুতিয়ে নিৰাপত্তাৰ মূল মন্ত্ৰ।
উম, তাকেই তাকেই, আজি ধ-তোমাক ধন্যবাদ থাকিল
অ' স্বাগতম, আকৌ লগ পাম বাৰু, কথা পাতিম। ঠিক আছে ঠিক আছে, ৰাখিছোঁ দেই আজিৰ কাৰণে।
অ' ঠিক আছে দিয়া।